অ'।
অ', কি কৰিছা?
এ, বেবীৰ ওচৰতে শুই আছোঁ।
অ', অ', তাকে।
উম, হম!
খৱৰ খাতি ভালেই?
ভাল, ভাল। তোমাৰ?
অ', ভাল, ভাল।
জুনুকা গ'ল কালি।
গ'লগে অ'।
কি, কি দিলে লগত?
বৰপিঠা বনাই দিলোঁ। কেক বনাই দিলোঁ, দুটা।
অ'।
তেনেকৈ বনাই দিছোঁ আৰু বিস্কুট দিলোঁ।
অ'।
ফলমূল দি পঠিয়াইছোঁ বাৰীৰে।
অ', অ', কি, কি দিলা?
এই আম, কঁঠাল পনিয়ল পকা নাই, পনিয়ল লাগিছে। তাৰপিছতে আকৌ আনাৰস লাগিছে সৰু হৈ আছে পকা নাই।
অ', বৰটেঙা লাগিছে।
অ', বৰটেঙা লাগি আছে।
বৰটেঙাও হোৱা নাই নেকি খাবলে?
খাবলে হোৱা নাই বৰটেঙা এতিয়া।
অ', অ'।
কাতি, কাতি আঘোণ পাহে খাই বৰটেঙা।
অ', অ', ইয়াত এইবাৰ মৌচুমীজোপা ইমানকে লগায়ে নাই।
পকা নাই মৌচুমীজোপা?
মৌচুমীজোপা এইবাৰ বেছিকে লগায়ে নাই আৰু লগাখিনি এতিয়ালৈকে হোৱাই নাই।
অ', অ', আগবাৰ ধেৰ লাগিছিলে মৌচুমীজোপা।
তই নিজে খা, নালাগে মই নিজে আনি ল'ম। উম।
আজি বিয়ালৈ গৈছিলোঁ আমি হেৰি মোনাবাৰীত।
উম। ক কৰ আমাৰ চাৰিআলি।
মোনাাবাৰী অ'।
অ', অ', কাৰ লগত গ'লা।
দেউতাই মই গ'লো বাইকতে।
অ', অ'। বাইকতে গলানি কেতিয়া আহিলা।
এই আধা ঘণ্টামান হৈছে আহি।
ইমান জল্লি গুচি আহিলা যে।
আজিকালি সময় নাই যে দেউতাৰ সময় নাই দেউতাৰ ইফালে ভাড়া, ভাড়া আছিলে।
অ', অ'।
সেইকাৰণে গৈ এঘন্টা থাকিলো বিয়া। বিয়াত ধুনীয়া খুৱাইছে পোলাও তাৰ। বা ব্ৰইলাৰ মাংস বেলেগে ড্ৰাই ফ্ৰাই কৰিছে। খাচী মাংস দিছে তাৰপৰা বুটৰ দাইল। বনাইছে থুপথুপীয়াকে। তাৰপা শুকান ভাজি বনাইছে। ফ্ৰেচবিন আৰু গাজৰৰ। লালমোহন
অ', অ'। দৰাটো কি কৰেনো।
বাগানৰ মেনেজাৰ হয়।
আদিবাসী মানুহ নে?
নহয় কি নেপালী মানুহ ন নেপালী ল'ৰা। ছোৱালী আমাৰ অসমীয়া ল'ৰা নেপালী।
নেপালী নিয়মত পাতিছেনে অসমীয়া।
নাই অসমীয়াৰ মাজত থাকে যে ইহঁতৰ নিয়মতে। জোৰোণ চোৰণ চব আমাৰ অসমীয়া মানুহে দিয়া দিয়ে দিছে। কাপোৰ পাটৰ কাপোৰ গহণনা যেনেকৈ দিয়ে তেনেকৈ কালি যোৰন নাছিলে।
অ', অ'। উ।
ল'ৰা এদয়া ভাল পাইছেনে আমনি কৰা নাই নহয়।
নাই ইমানকে আমনি কৰা নাই বাৰু।
উম।
উম।
কোনোবা ফোন কৰিছে নেকি।
নাই জোনুকালে ফোন কৰা হোৱা নাই।
অ', মোক ৰাতিপুৱাই ফোন কৰিছে। আজি অ', আজিৰ পৰা। আকৌ কিবা মোবাইল ৰাখি থ'ব হেনো।
আকৌ।
উম, কৈছে মই আজি মোবাইল ল'ব লব। তাৰছা মনো ভাল কথা এতিয়া মনো কি কৰিম এতিয়া।
তাই কৈ যে নাই তাইৰ মোবাইলটো বেয়া হৈ আছে বুলি।
জানো কৈছা নাই নাজানো কিবা যোনা ঘৰলে আহোতে ঘৰলে আহোতে। কিবা কৰিলে নেকি কোনোবাই পানিছমেণ্ট দিছে বোলে সেইকাৰণে। উ, ছোৱালীবিলাকে।
এ, এজনী, দুজনী ছোৱালীবিলাকৰ কাৰণে হোষ্টেলত চবেই শাস্তি পাব লগা হয়।
তাকেহে। মই কৈছিলোঁ ভালকে থবলৈ, কবা বেয়া মোৰ মবাইলটো বেয়া বুলি ক'ব এনেকে কৈছোঁ।
উ, কথা কবলৈও নাজানে আকৌ মানুহবিলাকক।
তাকে হোৱাৰ্ডেনজনী নতুন নহয়, বেয়া নহয়। উম, কিবা চাগে দিগদাৰ কৰিছে ছোৱালীবিলাকে।
উম। হ'ব পাৰে। দেউতা ক'ত গ'ল?
আছে দেউতাই।
অ', অ'।
তাতে বাইকত যোৱা নাই জানো, আহি ফেনৰ তলতে শুই আছে। উম।
গাড়ীলৈ ওলাই যোৱা নাই নেকি?
নাই যাব লগা আছিলে তাৰপা জানো ৰাতিপুৱা যাম বুলি ক'লে নেকি অ'। সেইকাৰণে। ৰাতিপুৱা যাম বুলি ক'লে দেউতাই।
আচ্ছা আচ্ছা।
আকৌ আহি আকৌ ঘৰৰ ওচৰতে সেই ইম্পৰ্টেণ্ট মিটিং এখন আছিলে আকৌ সেই আধা ঘণ্টা মিটিঙত গৈছোঁ সেইটো কৰি পেলাই গুচি আহিলোঁ।
অ' বেবীটো দুষ্ট হৈছে আজিকালি। আজি অকল মাককে লাগে, মাককে লাগে। কি কৰে জানানে মানে তাক মানে চবকে লাগিব, মানে মাকে ললে মোৰ ফালে চাই থাকিব লাগিব, মই ললে মাকে চাই থাকিব লাগিব। মানে চবকে লাগে আকৌ যদি অকমান টাইমক কাৰণে ভাইটি আৰু মাক একেলগে নাইকিয়া হৈ যে, তাল ফাল লগাই দিয়ে। উম, তাৰমানানে চবকে সন্মুখত দেখিয়ে থাকিব লাগিব। আজি কি কৰিছে উ, বাৰে বাৰে মোৰ কোচলে আহে নহয়, মাহী নাইকিয়া হয় নহয় চিঞৰি চিঞৰি চিঞৰি এনেকুৱাকে কান্দে নহয় একেবাৰে সি একে কাঁহি কাহি হেৰি হৈ যায়গে। তাৰপিছত আক আকৌ মাহী কোছত দিয়াৰ লগে লগে মোলৈ চাই চাই মিচিকাই, মিচিকাই হাঁহে। মানে মোক জোকাই মানে এনেকে আহিলোঁ চাই এনেকে।
উম, হুম, হুম।
বহুত দুষ্ট।
বতাহ দিছে বলা বাহিৰলৈ।
উম। ইয়াতো অকমান বাৰু বৰষুণৰ নিচিনাই হৈ আছে। ছত আজি অলপ বৰষুণ দিছিলে।
দিছিল নকি?
নাই অকমান মানে পাঁচ ছেকেণ্ডৰ কাৰণে বুলি ক'ব পাৰি বাৰু। অকমান দিছিলে, এই ইটা ভাটাটো ওচৰত থকাৰ কাৰণে বোলে বৰষুণ নিদিয়ে।
এ, নাই আমাৰ এইফালে, নাই। এতিয়া হেৰি যে এই চত তিয়াল আজি ৰাতিপুৱা হেনো একে পুৰা বৰষুণ, বতাহ আ, ধাষাৰ বৰষুণ বোলে সি মইনা পেহীক লগ পাইছিলোঁ যে তাতে বিয়া ঘৰত কৈছিলে মান আমাৰ সেইফালে নাই আমাৰ এইফালে কালি অ', কালি ৰাতি নাই দিয়ক পৰহি গৈছে। জান পেহীয়ে ইচানে গৈছে আৰু দেউতাই মই গ'লোঁহে ইহঁতৰ ঘৰ নাই যোৱা কোনো।
জানপেহী ইছানে কিহত গ'ল?
বাছত গৈছে।
হা?
বাচত গৈছে।
অ', অ'।
তাতে।
আজিকালি সিহঁতৰ ঘৰলৈ যোৱা নহয় নেকি?
নাযাও অ', পাহিহত হেৰি নাইে যোৱা আমি অহা লৈকে। কালি ৰাতি হেনো দহটা বজাত আহিছেহে।
সিহঁতেনো আহিব কেলৈ লাগে থাকি দিয়া হেতেনে হয়।
অ', সেইটো হয়।
বতৰ কলা হৈ আহিছে গোটেই বতাহ মাৰি বৰষুন দিব নেকি।
ইমান দিনৰ পৰা বৰষুণ নাই তাই বিয়াখনতহে বৰষুণ মই বিয়াত বৰষুণ দিলে আকৌ বৰ
অ', দেউতাকে কৈছে নহয় আমাৰ দেউতাই গৈ ক'লে নহয় বোলে সেই ইমান ঘলে গৰমত ব বিয়া পাতিছে কৈছে অ', উপায় নাই অ', দিন বাৰ মিলিলে তাৰ পিছত গৈছে মই যে ৰ'দ কণ দিয়াৰ পৰা কিমান সুখ পাইছো এনেকে কৈছে।
আৰু কইনাজনী যে তোমাৰ কইনা হৈ বহি থকা নাই নহয় তাৰমানে ঘৰত তায়ে ডাঙৰ নহয় জানো। দেউতাক আৰু তাইহে ইয়াই যি মেনেজ কৰিছে একেবাৰে উঠি উঠি আহি এই ফেনখন এখন ফেন নাই চলা ফেনখন কিয় চলা নাই। একদম জল্দি টেণ্টৰ মানুহ মতা আকৌ কফি দিয়া ছোৱালীকেইজনী অহাই নাই। এ আমি অহালৈকে কফি দিবলৈ যে ছোৱালী দুজনী যে আহিব লাগে যে ছোৱালী দুজনী অহাই নাই নহয় সিহঁতৰ নিজৰ মানুহবিলাকে দি আছে তাই একবাৰে আহি পেলাই দেউতাকৰ পাপা অ' পাপা ফোন কৰা কিয় নাই অহা এতিয়ালৈকে আকৌ গৈ পেলাই এই ডাঙৰ ডাঙৰ তাৰ মানে ভাল ভাল মানুহবিলাক আহিছে যে সেই আগফালে কফি দিয়াগে সিফালে পকৰীয়ে কফিয়ে দিয়া নাই একদম।
লাষ্টত কৈছোঁ অই সোণ তুমি বহি থাকা গে গোটেইজনী একে ঘামি জোল বৈ গৈছেগে। মেকাপ চেকাপ কৰি দৌৰি ফুৰিছে মানে তাই।
অ', আমাৰ চিমৌ নেকি?
অ' সোণ হেৰি বিচনাীখন আনাচোন লাইন গুচি গ'ল উম।
তেনেকে কথা কৈছে যে।
উম, মই মানে হে বিয়া ঘৰত থাকিম বুলি কলো অ'। দেহি ব'লা অ'। মই মানে সেই বিয়া ঘৰত থাকিম বুলি কৈ থৈ গৈছিলো তাৰ আগত তাইক লগ ধৰিছিলো যে
আহ।
নাযায় বুলি ক'লে। তাৰ পিছত নাযাওঁ বুলি কোৱা দেখি মানে মই হেৰি এ কি আমি দেতাই মই জোকালো আমি আমি থাকিম তই আৰু অকলে অকলে ঘৰত থাকিম বুলি ক'লোঁ যে
অ'।
সেইকাৰণে জোকাইছে আহি।
অ', অ'সুপ্ৰিয়া নাহে নেকি আজিকালি?
আহে মাজে, মাজে।
অ', অ'। জনুকাই সিদিনাখন কৈছিলে ইমানকে নাহে বুলি।
তেনেকুৱা আৰু খুব বেছি এবাৰ আহে দিনটো। দুবাৰ আহে তেনেকুৱা। হা।
ঠিকে আছে।
অ', হ'ব দিয়া। থেংক ইউ।